শুনিছোঁ, উহুম, সেই আৰু তোমাৰ কি ক তুমি গৰু গাড়ীত উঠিছানে কেতিয়াবা?
গৰু গাড়ীত চাগে মই, মোৰ ইমান ভালকে মনত নাই এই কাৰণে মনত নাই তাৰমানে আমি মই একেবাৰে সৰুতে গৈছিলো মাহঁতৰ তালৈ, মোৰ মনত পৰে যে গৰু গাড়ী খুব সম্ভৱ উঠিছো এবাৰ কিন্তু মোৰ বৰ এটা ভালকে মনত নাই মই মানে তোমাক ডাঠি কব নোৱাৰো যে মই উঠিছোৱেই, তুমি উঠি পাইছা
আমাৰ মানে গাঁও ঘৰত আছিলেই নহয় গৰু গাড়ী, মানে কাৰণ খেতি কৰে ন ধান আনিব কাৰণে গৰু গাড়ীৰ দৰকাৰ হয়, গৰুও আছে ঘৰত তে আ মানে অ তেনেকৈ সেই হেৰি জানিব যায় আমি মানে গোটেই জাকটো উঠি যাওঁ আৰু। গৰু গাড়ীত, উঠি পেলাই মানে গৰু গাড়ীত ৰাণিং গৰু কৰি পৰা মানে আমি ৰাস্তাত জাম্প মাৰো, সেইটো মানে আমাৰ খেল
খেলে অ, হ হ হ।
কিমান হাইজাম মাৰিব সেইখনৰ পৰা, চলি থকা গৰু গাড়ী পৰাদি ৰখি থাক ত নহয় আৰু, উম। আকৌ কি গৰু যে ধৰা এনেই ঘৰত থৈ দিয়ে ন যোৱা সময়তহে গৰু লৈ যায়। মানে এনেই যে থৈ দিয়ে এনেই থৈ দিলে মানে আমি কি ত উম, তহত দুটা এতিয়া গৰু হোৱা। তাৰপিছত দুটাত টানিব, আমি মানে বহুত তেনেকে দুটা দুটা মানে পাল পাতি লওঁ আৰু। দুটা টানিব গৰু গা, দুটাই উঠিব সেইবিলাক সৰুঁ মানে এতিয়াও মই মাক কেতিয়াবা সুধোঁ আমাৰ গুৰু গাড় চোকাকেইটা আছেনে নাই মায়ে কয় এই সেই স পৰাৰা বেচি দিলে আৰু কোনেনো চাব সেয়য়া আৰু মানে গৰু গৰু গাড়ীখন গৰুও নাই কিয় গৰু গাড়ীও নাই এইটো চকাকেইটা মানে আছে, আছিলে বহুত দিনলৈকে আছিলে মই বোলো থাককা হয় সেইকেইটা ৰং চং কৰি অকণমান স্মৃতি বনাই থ'লোঁ হয় অকণমান ডিজাইন কৰি পেলাই মাই কৈছে নাই কাৰোবাক বেছি? দিলে বোলে।
অ
কাৰণ তাতো সেই লোহাৰে থাকে ন হ চকাকেইটা কাঠৰ লগত লোহা থাকে উম সেইবিলাক খ নাযায় পাতককৈ
অ হয় নেকি
উম মানে কাঠৰ সেই বস্তু বস্তুটো এতিয়া আজিকালি দিনৰত ধৰা ক গ বিলাক ধৰা ভেজাল হয় ন তেতিয়া দিনৰ সেই গাঠ কেনেকুৱা মজবুত কাঠ আৰু চক কেইটা কাঠ লোহাৰ পা টো থাকে হেৰিৰ মাজত আৰু তাৰ পিছত এই বাকীখিনি বাহৰ হেৰিখন গাড়ীখন বাহৰ হয় আৰু ৰে সেনেকৈ যে হেৰি বৈ থোৱ মাজৰখিনি তেনেকে আৰু আগত গৰু বধা সেইবিলাক কাঠৰ হয় সেই তেনেকুৱা আৰু আকৌ আগত বহিও ভাল লাগে নহয় মানে সেইখনক গ'লে মানে কিবা ভাল লাগে নিজৰে মানে গৰু গেই উঠিলে?
হয় নেকি এ
আৰু সেইবিলাক মানে ইিহঁতেতো নাই দেখাব আৰু এতিয়া চামে মানে সেইবিলাক এতিয়া দেখিবলৈও নাইকিয়া হৈ গ'লছে?
নাই নাই উম।
চাগে তোমাৰ হেৰিত হৈছে এই যে ৰেষ্ট ব্ৰেণ্ডবিলাকত যে সজাই থয়
সজাই থৈ দিয়া উম।
মই ভাবো মাজে মাজে সেইবিলাক? যদি থাকিলে হয়।
অ ন আৰু আগৰ নহয় মোৰ। মই মানে কেতিয়াবা এনে অলপ ফ্ৰী আছো। অঁ চাহকাপ খাই। খাই পেলাই কেতিয়াবা এনেই চিন্তা কৰি থাকো দেই মোৰ কিন্তু আগৰ দিনবিলাক মোৰ বৰ পচন্দ। কৰো যিমান। মানে গছ। চাবানে পৰিৱেশে চাব নে নে আমাৰ। অঁ আমাৰ স্কুলৰ টাইমিং বিলাক। তোমাৰ ধৰাচোন নটাৰ পৰা নটাতে আমি গৈছিলো দহটা নটা নে দহটা বজাৰ পৰা আছে? থ ন আমাৰ স্কুল বিলাক দহাৰ পৰা নেকি? দহ টা পৰা তিনটা বজাৰ লৈকে নহয় জানো আমাৰ কস্কুলবিলাক অঁ চাৰে বাৰ টাত দৌৰি দৌৰি চকতীমান চাবলৈ দিয়া ন আমাৰ। আমি কিত যাছিলো তেওঁলোকে কিন্তু দূৰদৰ্শন বহুত। এজয় কৰিলো উ আৰু দূৰদশন বহুত দিছেও দিয়া মোৰ আজিও ফেভৰেট দূৰদৰ্শনে হয় ন ডাউট এতিয়া দূৰদৰ্শন এইটো কাৰণে চাব নোৱাৰো? কাৰণ বস্তুতটো শ্ল' হৈ গৈছে? ন আৰু আমাৰ হাতত ইমান সময় নাথাকে আন। মই এতিয়াও নেট। নেক্সট ফালে চালে মই মানে ওৱান হেৰিত নাচাওৱেই? স্পীডত মই ওৱান পইন্ট ফাইভ বা। কেতিয়াবা কেতিয়াবা তো ওৱান পইটয়ত ফাইফ। মইতো ইউটিউবত টু লকে। চাইছোঁ? অঁ টু এক্স।
ময়ো বহাই দিওঁ সময় নাই বৰ্তমান সময় নাই অঁ কিন্তু তেতিয়া তেতিয়া অঁ কিন্তু তেতিয়া আকৌ সেইটোৱে আমাৰ কাৰণে বহুত আছিল?
অঁ আৰু ত সেইটো কাৰণে আমি বহুত অঁ।
আমি যে মই মই কৰিয় থাকো দৰ্জা বিলাকৰ। ৰ্দজাখম খলি জা চিম চিম। নখুলহে নখুলে।
অঁ কিন্তু আগৰ চিৰিয়েল চিনেমা। মায়। বিলাকে নহয় আমাৰ ওপৰত বহুত ডাঙৰ ই পেক পেলাইছে ন আমি সেই ধাৰা উম আমি যিটো শ্ৰদ্ধা কৰিব পাৰোঁ ডাঙৰক সেইখিনি বস্তু আমাৰ তলৰ চামেচ শ্ৰদ্ধা কৰিব নোৱাৰে কাৰণ তেওঁলোকে কি পাইছে তেওঁলোক কেসেই চিৰিয়েলবিলাকত যোনবিলাকত একেবাৰে এটা ফেছকে মন টীপল টেনম বেলেগ বেলেগ বেলেগ বলেগ ৱেট দেখাই থাকে সেনেকুৱা পাইছ ন আমি সেইবিলাক পোৱা নাই আমি চব এনে এনেকুৱা পাইছো যে ফেমেলি টেঙ হয় বমু ভাল হয়ুৱ ধ
চাইছো চাইছো উম সেইবিলাকে চাইছো চিৰিয়েল বিলাকো সেই তেনেকুয়ে আছিলে খুব মানে আকৰ্ষণ কৰিছিল ইছলামত
আকৰ্ষণ কৰিছিলো অহ
মইতো মনত থাকেই আহ চাইছো চাইছো চব চাইছো মুঠতে মোৰ এইটো মনত মানে থাকে মানে পৰি ধৰিও চাৰে বাৰটা বজালৈ ৰখি থাকোনে স্কুলত ছুটী বেল দি দিব আৰু মানে বেগ লৈ থাকো বেগ দিব দৌৰিম আৰু বেগ চাইকেল দিয় এই আৰু সেই শক্তি মান যে বা অহ কম হেৰি হৈছিলনে
সঁচা সঁচা এই সেইবিলাকে ন আমাৰ নিচ নিচিনা সেই হেৰিতো চাগে পোৱা নাই কাৰণ আমাৰ টিভিৰ প্ৰতি যিটো ক্ৰেজ আছিল ন দূৰদৰ্শনৰ যিটো ক্ৰেজ আছিলে সেই ক্ৰজটো ল'ৰা ছো খালি এতিয়া নাপ নাপাই কাৰণ মোবাইল তেওঁ ইস্কল কৰি বহুত বস্তু চা চাই ল'ব পাৰে এ কিন্তু তাত ভালতকে বেছিতো বেয়া কণ্টেন্ট বেছি থাকে বুলিয়ে মই ফিল কৰো কাৰণ এডাল কেন্ট বিলাক এক্সলি বহুত কম কনটেন্টে বহুত ভাল থাকে আৰু যি স অকল ল'ৰা ছোৱালীও কৰে, তাৰ বহুত কম সংখ্যকে ভাল কণ্টেণ্ট বনায়। কিছুমান মই সৰু সৰু ল'ৰা ছোৱা লী দেখা পাও যোনে মানে এডাল্টৰ নিচিনা, সেই এডালটৰ গানত নাচিবলৈ যায়। সেইটো বস্তু দেখিলে সৰু ল'ৰা ছোৱালী এটা, ভাল নেদেখে এনেও সেটো, মানে পৰিয়ালে চাব লাগে যে কি গানত, কি গান গাইছে বা কি নাচ নাচিছে। এ-এনেকুৱা নিচিনা আৰু এনেকুৱা নকওঁ যে একেবাৰে বেয়া, বহুত ভালো থাকে এ কিন্তু মোষ্টলি বেয়াখিনি মানুহে বেছিকে আকৰ্ষন ট হয়
অঁ সেইটো হয় আৰু মানে কিবা মবাইলটো কিবা নিচা নিচিনা লাগে মই সেই কৈছো নহয় নাচালে মানে, মই মানে মাইণ্ডটো বনাই লৈছো মই নাচাও, মই ছচিয়েল মিডিয়া হওক বা কেতিয়াবা এনেই ধৰা শুব লৈছোঁ বা এনেই এবাৰ চালোঁ হৈ গল' আৰু কিন্তু এ যেতিয়া তুমি কনটিনিৱাছ চাই থাকিবা এটা নিচা বনি যা এতিয়া মানে চাব মন যায় কি হ'ব, এতিয়া কি হৈছে, দুুনীয়াখনত কি হৈ আছে, এ বোলো নালাগে। মানে কি সেইটো কৰিলে মানে ন হয় লাভটো মোৰ নিজ মই নিজে ৰিয়েলাইজ কৰিছোঁ মোৰ লাভ একো নহয়।
একো নহয় উম, আৰু স্ক্ৰল কিবা স্ক্ৰলে কিবা ব্ৰেইনটোক বেছি ভাল কৰাই নেকি মানে ব্ৰেইনটো বেছি এক্টিভ হৈ যায় নেকি বা
উম, হ'ব পাৰে। তাৰমানে নেক্সটো কি চাও আৰু মানে আৰু ৰিলচ বিলাক মানে এইটো তাৰমানে হয় চৰ্ট হয় ন, চৰ্ট হয় কাৰণে চাই ভাল লাগে, চালো আৰু হৈ গ'ল, এ নেক্সটো চালো তেনেকুৱা টাইপ, এই দীঘলীয়া বা তা বা এনেকুৱা তাইপ, শুনিবলে চাবলে মন নাযায়।
অঁ। সেইটো হয়। এ এইবিলাকে দিয়া আমাৰ দিন বিলাক অলপ বেলেগ ধৰণৰ আছিলে।
আৰু সেইবিলাক ধৰা উম উঠিলোঁ ফটোজ বা সেইবিলাক, এই শ্ব'অফ কৰা মানে সেই সোপা কৰি থাকিব কাৰনে মোৰ মন নাই কাৰণ সেইবিলাকৰ পৰা মোৰ একো লাভ নহয়।
একো নাভ নহয়, একজেক্টলি উম।
অকমান সময় সুখ আৰু
অ' অ' সেই মাইণ্ডত কমিনৰ ৰিলিজটো বেছি হয় চাগে সেইকাৰণে আমি খুব স্ক্ৰল কৰি কৰি চাই চাই থাকোঁ। বেলেগ একো নাই এবাৰ কোনোবা এটা পাকত ভাবিম যে এইটোৱে লাষ্ট কৰিলোঁ আৰু স্ক্ৰল নকৰোঁ সেনেকে বুলি ভাবি থাকা যায়।
কি মানে এতিয়াও ভাবোঁ মানে জানিব লগা মোৰ বহুত আছে মানে কিন্তু সেই সেইবিলাক চাই পেলাই মই মানে সম মইটোতো যায়েই। মানে শিকিব লগা মই একো নাপো কওঁ মানে তাৰ পৰা।
নে
এটা দুটাৰ বাহিৰে মানে একো শিকিব লগা নাই এনেই সময়খিনি যায়। আৰু সম বিশেষকৈ ক'বলৈ গ'লে সময়খিনিয়ে যায়।
সময় খিনিয়ে যায়।
উম তাৰ পৰা মই একো মানে ইমান দিনে মই ভাবিছো মোৰ একো লাভ হোৱা নাই মানে।
উম নাই সঁচা কথা দেই। আৰু কেতিয়াবা মই এইটোও চিন্তা কৰো ন যে আমাৰ টাইম বিলাক কিমান মূল্যবান। হয় ন আমাৰ এটা এটা দিন ক্ষতি হোৱা মানে উ কিমান আমি মিছ কৰি কৰি গৈ থাকোঁ ন বস্তু বিলাক তেনেস্থলত সে নাজানো অলপ বেছি। হয়টো ভাবো মই সেইটো বস্তু কিন্তু ফিল কৰো মানে এনে অযথা বৰবাদ কৰি থকাতকে তাই যদি কিবা প্ৰডাক্টিভ কামত ইউজ হয় বেছি ভাল আৰু সেইটোৱে হম তাকে তাকে।
কিন্তু কম আৰু তাকে কৰা মানহে কৰি আছে নিজৰ সুখ পাই আছে তাতে মই কিন্তু
অ ন তেওঁলোকৰ ভাল হৈ আছে। তেওঁলোকৰ ভাল এই কাৰণে হৈছে যে। তেওঁলোকে তাৰ পৰা ইনকাম কৰি আছে, আমি কি কৰি আছো। আমি আমাৰ টাইম পাছৰ বাহিৰে। কৰা নাই ন, আৰু। সে, আৰু মই ভাবো এইবিলাক। বেছি কিছুমান প্ৰডাক্টিভ কাম কৰি পেলাই যদি হাতত দুপইচা আহে ঘৰ খত যদি দুটা বস্তু কিনিব পৰা। যায়, চবৰে বেলেগ বেলেগ নিট থাকে। মান নকও যে, সবেই কামেই কৰিব লাগিব সবৰে বেলেগ বেলেগ নিদ থাকে কিছুমানে হয়তো কিবা কৰি ভাল পায়। কিছুমানে হয়টো ভাল নাপায়, মানে যোনটোৱে যি ভাল পায় সেইটো কাম কৰিলে বেছি ভাল আৰু এটা ঘটনা। কি জানা নে, মই এইথনি নিউজ চাই আছিলো নিউজত দেখা পালো। অ, জুৱেলৰিছ। চপত দুগৰাকী ছোৱালীয়ে গৈ পেলাই। মানে জুৱেলৰী লুটিব গৈছে।
অঁ।
ছোৱালী মানে তোমাৰ সেই পঢ়ি থকা কোনোবা কলেজত হয়তো সোমাইছে এনেকুৱা টাইপৰ ছোৱালী আৰু, আহ। স্কুলৰ বেগ চেগ লৈ আহিছে মানে, স্কুলৰ বেগ মানে কি আৰু সেনেকে পি। যিটো আমি স্কুলৰ বেগ লওঁ ন, তেনেকুৱা নিচিনা স্কুলৰ বেগ আৰু মুখ মুখা এখন মাৰিছে। ছোৱালী মানুহ দুজনী, পেপাৰ স্প্ৰে মাৰি পেলাই মানে চকুত জাষ্ট। আজছে চল গছ সেইটো মাৰি পেলাই। লুটিব গৈছে।
ইমানখ, সেইটোৱে সটো সাহসটো চাগে কবলৈ গ'লে। চবেই চিধা ঘৰখননকে ধৰিব প্ৰথম ন।
অ, প্ৰথমতে ঘৰখনক ধৰিব দ্বিতীয় কথাটো হ'ল যে মোৰ বোধে সেইটো ঘৰখনতকে বেছিো এইবিলাক যিবিলাক চচিয়েল মিডিয়াত দেখা পাই থাকে ন। কিছমান ফানী হে কিছুমান। কিছুমান কাম কৰি থাকে মানুহ বিলাকে। বা কিছুমান বস্তু ইম্পেক্ট পৰে ন। তেওঁলোকে বা কি। খাতিৰত কিজানিবা ল'ৰা ছোৱালীাক ড্ৰাগছৰ কাৰণে প্ৰয়োজন আছিলে পইচা। কি জানিবা তাহতি পেপাৰ। অলপমান বেছি ইম্প্ৰেছ হৈ গ'ল পেপাৰ। পাগ পেলাই বা বেলেগ বেলেগ ৰিজন হব পাৰে, তেওঁলোকে কিহৰ কাৰণে বা কৰিলে সেই কামটো কিন্তু ন ধৰাও পৰিলে, ‌ একে গোটেই ৰাই য আহি ছোৱালী কেইজনীক একে ফুটপাঠত মানে একদম ডিঙিটো পেলাই, পেলাই হেৰি কৰি মহতিয়াই আছে, তাৰমানে সেইটো ভাল লাগিলে জানোঁ?
নাই নাই সেইটোতো মোৰ নাই নাই।
এতিয়া পৰিয়ালৰ মানুহৰ কি অৱস্থা হ'ব কোৱাচোন, ছোৱালী মানুহ বুলিলে মানুহ এনেও অলপ বেছিকে সজাগ হৈ যায়।
সেইটোৱে, সেইটো এটা বদনাম থাকিল গোটেই জীৱনভৰ।
এইবিলাক বস্তু আজিকালি ল'ৰা ছোৱালী চাগে খুব কম সংখ্যকে চিন্তা কৰে। কৰে নেকি? আমি যেনেকে পৰিয়ালকলৈ বেছি চিন্তা কৰিছিলোঁ, এই টি ভি মুভি এইবিলাকে আমাক বেছি ইম্পেক্ট কৰিছিলে। আজিকালি ল'ৰা‌ ছোৱালী খিনি তেনেকুৱা
ইমচন অ সেইটো, সেইটোয়ে ইমচনটো একেবাৰেেই নাই, মই যিটো দেখিছোঁ। মই একদম নাই, মানে, তই পৰিয়াল‌ বুলিলে
তাকে তাকে ঠিকে আছে। অলপ পিছত আকৌ ফোন কৰিম দিয়া।
অ' অ' হ'ব দিয়া অ।